অ', নমস্কাৰ।
অ', নমস্কাৰ।
আপুনি যদি অকনমান মোক সময় দিব পাৰে, তেতিয়াহ'লে মই আপোনাৰ লগত শিক্ষাৰ বিষয়ে অকমান আলো না কৰিম বুলি ভাবিছিলোঁ।
অ', হ'ব, হ'ব সময় আছে, পাৰিম আৰু কথা পাতিব।
আ, আচ্ছা কওঁকচোন আজিকালি শিক্ষা ব্যৱস্থা আৰু কোন শিক্ষা, কেনেধৰণৰ অ', পাঠ কৰাইছে বা পঢ়াই আছে। আৰু কেনে ধৰণৰ শিক্ষা হৈছে আপোনালোকৰ? অঞ্চলসমূহত তাৰ বিষয়ে আৰু। মানে বিদ্যালয়, মহাবিদ্যালয় বা আ, কলেজ সমূহত কেনে ধৰণৰ বিদ্যা বা কেনেকে কেনে ধৰণৰ শিক্ষা প্ৰদান কৰা হৈছে তাৰ বিষয়ে অকমান ক'বচোন।
মানে অ', আমাৰ ইফালে আমাৰ, ইফালে অঞ্চলত অ', শিক্ষাটো বাকী ভালে চলি আছে মানে বুজোৱাটো, কিন্তু মাথোঁ, সেই শিক্ষক শিক্ষয়ত্ৰী অকমান কম হৈছে আৰু এই অঞ্চলত।
হয়।
হয়, মানে অ', শিক্ষাতো ভালে চলি আছে, মানে স্কুলবোৰতো ভালে চলি আছে। বাকী যে ইউনিভাৰ্চিটি বা কলেজবোৰত অ', এতিয়া যেতিয়া অ' ছেকেণ্ড ইয়াৰ পাছ কৰাৰ পাছত সেইবোৰত নতুন এটা নিয়ম দিয়া হৈছে ন! এতিয়া মানে আগত যিটো অহ' তিনি বছৰ আছিলে, এতিয়া সেইটো অহ' চাৰি বছৰ কৰি দিয়া হৈছে।
উম', উম'।
আৰু মাষ্টাৰছটো এবছৰ কৰি দিয়া হৈছে আৰু।
উম', হয়, হয়।
কিন্তু মানে সেইটো নিজৰ ইচ্ছামতে কৰা হয়। অ' সেইটো অহ, তাতে নিউ মাষ্টাৰ হয় তাৰো, সেইটো। বাকী বছৰ এইটো। চাৰি বছৰ দিলেওঁ মানে সিহঁতে তিন বছৰ কৰি নিজে অহ' মা মাষ্টাৰ্ছ‌ বেলেগ মাষ্টাৰ্ছ কৰিব ইচ্ছা যায়, তেনেহলে তিন বছৰতে অহ' ডিগ্ৰী ল'ব পাৰে।
হয়।
অহ' যদি পুৰা অহ, চাৰি বছৰৰ ফৰ্ত সেয়াৰ ইডুকেচনটো কমপ্লিট কৰা হয়। তেনেহলে উম তেনেহলে এইটো কয় যে অহ' টেটৰ কাৰণে অহ' অহ'। এবছৰ অহ' মানে টেটৰ কাৰণে অহ, ডাইৰেক্টলি অহ, নিজক
মানে সেইটো অহ' প্ৰিপেয়াৰ কৰা হয় আৰু।
হয় হয়।
নতুন টো বনাইছে।
হয়।
ততো পুৰা ইণ্ডিয়াতে চেঞ্জ কৰা হৈছে ন শিক্ষাটো।
হয়।
আগতেটো ডিগ্ৰীটো অ' মাত্ৰ মেজৰ আৰু মাইনৰ আছিলে। এতিয়া তাতে আৰু অ', বেলেগ, বেলেগ অ', চাবজেক্ত ভৰাই দিয়া হৈছে। মানে কৰ্চ অ', ফাৰ্ষ্ট অ', ফাৰ্ষ্ট চেমিষ্টাৰত অ' তিনিটা না চাৰিটা তেনেকুৱা কৰ্চ দিয়া হৈছে।
হয়।
অ', ছেকেণ্ড ইয়েৰত‌ উঠি আৰু সেইটোৱে মানে কৰ্ছটো তেনেকুৱাই। কিন্তু চাবজেক্টো মানে অকমান চেঞ্জ কৰি দিয়ে আৰু তাৰপিছত। অ', থাৰ্ড চেমত সেইটো কম হয়। মানে কৰ্চটো টো হৈ যায় তাৰপিছত ফৰ্থ ছেম লগি লৈকেটো মানে আৰু।
উম, হয়।
বাকী অ', ফৰ্ড ছেমৰ তাৰ পিছত আৰু উম। বেলেগ ক'ৰ্চটো নাথাকে মাথো মেজৰত থকা হয়।
হয়।
হয়, তাৰপিছত পিছতটো আৰু অ', ফিফট আৰু ছিক্স ছেমত মাত্ৰ মেজৰ তাত অ'। মাষ্টাৰ্ছ কৰিবলৈ আৰু যদি ইচ্ছা যায় মাষ্টাৰ্ছ কৰিব পৰা যায় এইটোৱে।
হয়।
আৰু মানে অ', অ', ডিগ্ৰী কৰাৰ পাছত অ', সকলোৰে কিছুমানে বেলেগ লাইনত যায় ন'।
হয়, হয়।
হয়।
হয়, আপুনি আজি মানুহে, স্নাতকোত্তৰ আৰু স্নাতক পঢ়াৰ যিটো বিৱৰণ বা যেনে এ চিষ্টেম আছে, সেই চিষ্টেমৰো পৰত, আপুনি ভালেখিনি আজি মোক জনাই দিলে। আজিকালি, যিটো স্নাতক পদ, যেনে ধৰণৰ মানে চিষ্টেম বনাইছে, সেই চিষ্টেমটো হ'ল এনই-এনইপি চিষ্টেম। মোৰ দ্বাৰা আজিকালি, তেওঁলোকে পঢ়াই বা এ', সময়বিলাক লয়, পঢ়াটোত তো, একে পঢ়িব কিন্তু, আমাৰ যিটো শিক্ষানীতি এই শিক্ষানীতিবোৰতো আজি পৰিৱৰ্তন কৰি পেলাই তেনেধৰণৰ আমি, আ, কৰা দেখিছে ভাল লাগিছে বাৰু। আ, ঠিক আগৰ ধৰণৰ নিচিনাই পঢ়া-শুনা কৰাই আছে আৰু এত এতিয়া আমি দেখিছোঁ, নহয়নে বাৰু?
হয়, পাই।
আ, আগৰ দিনত যেনেকে এজন শিক্ষ ক্ষক হ'বলৈ, যেনেকে গুণগত, তেওঁলোকৰ অ'। মানে, পাৰদৰ্শিতা বা প্ৰমাণ-পত্ৰ থাকিব লাগে। তাৰ উপৰিও, আজি কালি, এজন শিক্ষকৰ কাৰণে অ', ডি এল এড, বি এড কৰা বাঞ্চনীয় তাৰ উপৰিও তেওঁলোক টেট পৰীক্ষা দি উত্তীৰ্ণ হব লাগিব। আৰু অ', যেনেকেই লাগে তেনেকেই মানে শতাংশ তেওঁৰ পৰীক্ষাৰ নম্বৰটো থাকিব লাগিব।
হয়।
গতিকে সেইখিনি ব্যৱস্থা কৰাৰ পাছত আজি শিক্ষা আমাৰ, লৰা ছোৱালী যেনেকে উন্নতি হৈছে আমি বৰ আনন্দিত। কিয়নো? এল পি স্কুল হওক, প্ৰাথমিক বিদ্যালয় হওক মধ্যবিদ্যালয় হওক বা উচ্চ বিদ্যয়ালয় হওক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে হওক।
উ'ম।
এনেকে আজি বহুত বিভিন্ন ধৰণৰ শিক্ষা নীতি আনি আজি প্ৰয়োগ কৰিছে, আৰু সেই অনুপাতে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰাত আমি আ'হ, ভালদৰে এ! পৰিচালনা হৈছে বুলি আমি কব পাৰো। তাৰ উপৰিও আজি আপুনি কোৱাৰ দৰে আ'হ, স্নাতক মহলাত যিসকলে পঢ়ে তেওঁলোকে, স্নাতকোত্তৰ পঢ়িবৰ কাৰণেও এই স্নাতক পঢ়াৰ সময়তে তেওঁলোকে, আ'হ, সময়টো বাচ বাচি ল'ব পাৰে আৰু আ'হ সেইখন মহাবিদ্যালয়তে। তেওঁ আৰু স্নাতকোত্তৰ এক বছৰ আৰু এটা আ'হ দিন পুঢ়িব পৰা। আ'হ আজিকালি ব্যৱস্থা কৰা হৈছে নহয়নে বাৰু? গতিকে সেইটো চোৱাত আজিৰ শিক্ষানীতি বৰ সুন্দৰ বুলিয়ে ক'ব লাগিব। আৰু তেনেধৰণৰ আ'হ কিয়নো, এইটো ভাল বুলি আমি কম কিয়নো কিছুমান উ'ম। পৰিয়ালৰ ছাত্ৰ -ছাত্ৰীয়ে আ'হ বিশ্ববিদ্যালয়ত দূৰৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ। টকা পইচাৰ অভাৱতো হয়তো তেওঁলোকে আ'হ বিশ্ববিদ্য়ালয়ৰ শিক্ষা লব নোৱাৰিব পাৰে। সেইকাৰণে কাষৰে থকা উচ্চত আ'হ স্নাতকোত্তৰ মহাবিদ্য়ালয়তে তেওঁ সেই বিশ্ববিদ্যালয় পাঠ্যপুথি এক বছৰ দিন পঢ়িব পৰা আ'হ ব্যৱস্থা আজি দেখা পোৱা গৈছে। গতিকে তাৰ বাবে আ'হ শি যিটো শিক্ষা নীতি এইটো ছাত্ৰ- ছাত্ৰীৰ সুচল হৈছে বুলি মই অনুভৱ কৰিছো। আপোনালোকৰ ওচৰত ছাত্ৰ -ছাত্ৰীৰ কিবা সেই নীতি অনাত ছাত্ৰ ছাত্ৰীৰ কিবা অসুবিধা সন্মুখীন হৈছে নেকি অকমান জনাব নেকি?
অ', মানে এইফালে তো তেনেকুৱা অসুবিধা হোৱা নাই।
মানে বৰ্তমান সকলোৰে অ, ভালেই হৈ আছে কব গলেতো এ মানে এতিয়া অ মাধ্যমিক বিদ্যালয় বহুত অ আগতে কম্পিউটাৰ বা সেইবোৰ নাছিলে এতিয়া আৰু সেইবোৰ দিওছে ত প্ৰায় সকলোৱে মানে অ সেইবোৰ শিকি লোৱা হয় মানে যিটো অ বেচিক নলেজ হয় সেইটো পোৱা হয় তাহ তে ত সিহতৰ কাৰণে টো এতিয়া সেইবোৰ বহুত ভালে চলি আছে
হয় হয় হয়
চৰকাৰী হওক বা প্ৰাইভেট হওক সেইটো বহুত ভাল কে চলাই আছে সকলোৱে
হয়
মানে আমাৰ এইখিনি অঞ্চলতো অ বহুত অ শিক্ষক শিক্ষয়িত্ৰী বহুত উম ভাল কৰি চলাই আছে মানুহক শিক্ষা দান কৰাটো বহুত ভাল হৈ আছে‌‌ আৰু উম হয় আৰু মানে
অ তাতে অ ল'ৰা ছোৱালীহঁতক অ মানে সোমেনৰ কেনেকুৱা শিকাই সি টো ভাল হৈছে হয় মানে ভালেই হৈ কৈছে আৰু আৰু অ এনেকুৱা মাজে সময়ে মানে আহ গুণোৎসৱ মানে আহে ন
হয়
ত' সেইবোৰ অ'। পৰীক্ষাত এতিয়া যেতিয়া স্কুল বোৰ উত্তীৰ্ণ হয়। উঠে তেতিয়া ভাল লাগে আৰু মানে আমাৰ সেইখিনি অঞ্চলতো বহুতে অ ভালে কৰিছে মানে এ প্লাছ বা এ তেনেকুৱাতে আছে আৰু সকলোৱৰে। ত ম দে কি ভাল লাগে আৰু মানে সকলোৱে ভাল কৰি চাই। সেইটোৱে আৰু।
ঠিক আছে খন্তেক সময় আপুনি শিক্ষাৰ বিষয়ত মোক বহুত খিনি কথা আপুনি উপদেশৰ লগতে আপোনালোকৰ অঞ্চলৰ ব্যৱস্থা বিলাক জনালে। তাৰ বাবে ন থৈ আনন্দিত হলো আৰু আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল বাইদেউ।
মান আপোনালৈ ব এই ম
ধন্যবাদ।
অঁ।